হেল্ল',
পাপৰী বা।
কি কৰিছা।
এই, গৰমত বহি আছোঁ ফেনৰ তলত। হাবা খাই খাই ভালেই আপোনাৰ ভালনে।
ভালেই আৰু দিয়া গৰমত আছো আৰু এনেই।
বহুত দিনৰ মূৰত খবৰ কৰিলে বা।
অ, তাকেই আজিকালি ইমান মানে তোমাৰ সময়ো নাপাওঁ যে। ব্যস্ততাৰ মাজতেই দিনবিলাক পাৰ হৈছে আৰু।
অ অ,
তাকে ভাবিলোঁ এতিয়া তোমালে মনত পৰিলে ভাবোঁ অ কল এটাকে কৰোঁচোন। কি কৰিছা খবৰ খাতি কেনেকুৱা বুলি আৰু,
উম উম মোৰ ভালেই ভালেই।
অ ঘৰত তোমাৰ সকলোৰে ঠিকেই আছে।
ঠিকেই ঠিকে আপনালোক।
অ ভালেই আছে।
অ অ
পিছে তোমাৰ গৰম কিমান পৰিছে তাত।
বহুত বহুত গৰম কি ক'ব আৰু,
তাকে নকবা আৰু দেই গৰম দিন কেইটা
উম কৰ'বাত ফুৰিব যাম বুলি ভাবিছে নি?
ফুৰিব এনে যাম বুলি তো ভাবিছো দেই এতিয়া অহা চানডে মানে তোমাৰ। মাজুলী যাম বুলি ভাবিছোঁ মাজু মাজুলিত মানে সত্ৰবিলাক মানে এনেকে আৰু আলোচনা কৰিছোঁ আৰু এনে লগৰ আৰু যাব কোনোবা কোনোবা এনেকে মানে বুলি অ যাম বুলি ভাবিছোঁ মানে কি হয় সেইবিলাক জাগাৰ তোমাৰ অকলে যোৱা নহয় ত।
উম উম
মানে কাৰোবাৰ লগত ধৰি লোৱা তোমাৰ দুজন তিনজন বা এনেকে লগ হৈ গ'লে ফেমেলি ভাল লাগে আৰু।
অ অ হয় হয়।
তাকে মানে চবেই আলোচনা কৰিছে আৰু যে এনেকে মানে যোৱা হ'ব। তাকে এতিয়া চাই লওঁ কি হয় এতিয়া গৰমটো ইমান পৰিছে যোৱা হয় বা নহয় এতিয়া।
উম উম, হয় হয়। ইমান গৰম পৰিছে নহয়। নে অলপমান অৰুণাচল ফালেদি যাব নি?
অৰুণাচল ফালে গ'লেতো ভালেই বাৰু এতিয়ালৈকেতো একো ভবা নাই। কিন্তু আৰু কি আৰু মানুহজনৰ ওপৰত আৰু। তেওঁ যদি লৈ যাওঁ বুলি কয় এনেকে যাবগে লাগিব। এনে জানা মানে আগৰ পৰা প্লেন কৰি থোৱা নহয়।
উম উম।
এনে ৰাতিটোতে আলোচনা কৰিলো ব'লা এনেই বোলে কাইলে অলপ ঘুৰি আহো। মানে সেনেকেই যোৱাকে হয় ঘপকেনে। তোমাৰ এনে আলো চনা যদি কৰি থকা নহয় বোলে আমুক দিনাখন বোলে তালে যাম দেই, তুমি সেইদিনাখনেই কিবা নহয় কিবা হ'ব তুমি যাব নোপোৱা তাৰমানে।
উম উম, হয় হয়, তেনেকুৱা হয়, মোৰো হয় তেনেকুৱা।
অ।
উম বেছি আগৰ পৰা আলোচনা কৰি ৰাখিলে যাবলে নাপাওঁ।
অ সেইটো কাৰণে মানে ইমান ভাবি নাথাকোঁ দেই এনেকে মানে ঘপক কে নিয়ে আৰু তোমাৰ এই ব'লা আজি যাম মোৰ হেৰিয়ৰ পৰাই আহোগে, ফুৰি আহো অলপ সেনেকে মানে মানে ঘপককে নি কিবা এটা লৈ লোৱা হয় মানে আলোচনা কৰা হয় আৰু
উম উম, অ অ, তেনেকুৱাই ঠিক অ' সময় যেতিয়া মিলে তেতিয়া যায় আৰু হয়নে?
অ।
উম।
তাতে এতিয়াতো গৰম বন্ধৰ দিন হৈ আছে ত' যাবতো লাগি ব‌ আৰু অলপ বেটা বেটিক ক'ৰবাত ফুৰাই আনিব লাগিব।
অ অ। সিহঁতেও চাব পাৰিব, কিবা এটা নতুন কথা জানিব পাৰিব।
উম। পিছে তুমি ক'ৰবাত যাম বুলি ভাবিছা নেকি?
ময়ো সেই তেনেকে অৰুণাচল যাম বুলিহে ভাবি আছোঁ মনে মনে। কিন্তু এতিয়া কেতিয়াহে বা যোৱা হয় গৰমত দেখোন ওলাবই পৰা নাই।
তাকেহে মানুহৰ এতিয়া জ্বৰ চৰ্দি তোমাৰ কাহ বিলাকো ইমান হ'ব ধৰিছে নহয়, তুমি মানে ভাবি থাকিলে মানে যোৱাটো নহয়েই।
উম। তাতে আকৌ পানীত যদি গা ধুই দিওঁ তাকো ভাবিছোঁ। নামিব নহ'ব আৰু পানীত যদি নদীত যদি নামি দিওঁ জ্বৰ উঠিবও পাৰে জানিবা!
অ তাৰ আকৌ পানীতো চেঞ্জ হৈ যায় ন, বহুতক আকৌ হেৰি কৰে তোমাৰ আহি, মানে প্ৰায় ভাগ মানুহৰ বেমাৰে হয় জানা।
অ, অ বেমাৰ হয় মানে অ।
আৰু আজিকালি তোমাৰ এনেকুৱা হয় বেমাৰ বুলি ক'লে মানে তোমাৰ সাধাৰণ জ্বৰ এ- টা তোমাৰ ভাল হ'বলে তোমাৰ বহুত দিন লাগি যায়।
অঁ হেৰি বাৰ দিন তেৰ দিন তেনেকুৱা।
অঁ তুমি মানে ডাক্তৰত গৈ ডাক্তৰৰ পৰা যদি তুমি পৰামৰ্শ নোলোৱা টেবলেট মানে দৰৱ- তোমাক যি দেখুৱাই মানে তোমাৰ ভাল নহয়ে মানে।
সঁচাকে নহয়, অঁ'।
আগতে এনেকুৱা হৈছিলে- তোমাৰ জ্বৰ এই ঘৰতে দৰৱ অনা আছে তাৰে এঠিপি খাই দিওঁ তোমাৰ ভাল- কিন্তু, আজিকালি সেনেকুৱা নহয়।
মই আকৌ কেতিয়াৰ পৰা হ'ল, যেতিয়া আমাৰ ক'ৰোণা হৈছিলে।
অঁ'
তেতিয়া আমি আমাৰ জ্বৰ হৈছিলে বাৰু দেই। জ্বৰ হৈছি- ছিল। তেতিয়া সেই জ্বৰ হওঁতে বাৰ দিন তেৰ দিন হৈছে আও মানে। ভাল হবলে মানে তেতিয়াৰ পৰাই মানে এতিয়া যদি জ্বৰ হয় কেনেবাকে যদি হয় জ্বৰ চৰ্দি- বাৰ দিন মান লাগি যায় ভালকে মানুহজনী সুস্থ হবৰ কাৰণে।
অঁ'
অঁ' কিয়বা তেনেকুৱা হয়? উম'
সেইটোৱে। আৰু এতিয়া জানা মানুহ মাজতে যে সেইটো কৰুণাৰ সময়ত যেতিয়া কৰুণাত তোমাৰ ভেগ- চিনটো দিবলে ওলালে মই দেখাত মানে দেই ব- বহুত মানুহ মানে এই ভেকচিনটো লোৱাৰ পিছত বেছি উইক হে হৈ গ'ল মানে।
হয় হয়, এইটো কথা মইয়ো শুনিছো।
অঁ মানে তোমাৰ আগতে যি- বিলাক তোমাৰ প্ৰব্লেম নহৈছিলে, তোমাৰ ধৰি লোৱা এতিয়া আগতে তুমি ধৰি লোৱা কিমান- খোজকাঢ়া তোমাৰ সিমান ভাগৰ নালাগে দেই, তোমাৰ যিমান- কাম কৰা তোমাৰ মানে এলেহুৱা নালাগে। এতিয়া মানে মানুহবিলাক এনেকুৱা হৈ গৈছে মানে ভেক- চিনটো লোৱাৰ পিছত- তুমি অলপ যদি দূৰত খোজ কঢ়া ন তোমাৰ মানে ফেফনি ধৰিব, - তোমাৰ ভাগৰ লাগিব আৰু তোমাৰ মন নাযায় আৰু।
উম উম' মন নাযায়।
আগতে সেনেকুৱা নাছিলে, মই তাকে ভাবিছো যেতিয়া পা মানে আমাৰ সেই ভেকচিনটোত- লোৱা হ'ল তেতিয়াৰ পৰাই মানে মানুহ বিলাক মানে একেবাৰে দুৰ্বল কৰি দিলে তাৰমানে।
উম উম' হয়, বহুত দূৰ্বল কৰি দিলে।
অঁ' আৰু তোমাৰ মানে তেতিয়া কি হয়? ভেকচিনটো তোমাৰ নললেও নহয়, - তোমাৰ লবই লাগিব কম্পালচৰি কৰি দিছিলে ন তেতিয়া।
উম'
তোমাৰ ভেকচিনটো নল'লে তুমি স্কুলত যাব নোৱাৰা, তুমি সোমাব- বলে, তুমি বেংকত সোমাব নোৱাৰা তুমি কৰবাত- এনেকুৱা হেৰিয়ত যাব নোৱাৰা, চব মানে কম্পালচৰি কৰি দিছিলে ন সেইটো। মানে তুমি লবই লাগিব ত' সেইটো কাৰণে মানে মানুহ- হয় মানে বাদ্যতামূলক হৈ গ'ল যে মানে সেই ভেকচিনটো তুমি ল'বই লাগিব তাৰ মানে।
উম' ল'বই লাগিব তেনেকুৱা হৈ গ'ল, হয়।
উম' উম'
কৰুণা ভেকচিন ললে? উম'।
অ সেইটোৱে বাকী পিছে তুমি, অ কোৱাচোন
মই শুনি আছিলো আমাৰ বোলে কৰ'বাত কৰ'বাত মানে কোনোবা এখন ঠাইত কেঞ্চাৰৰ কাৰণে ভেকচিন মানে ওলাইছে বুলি শুনিছিলো যদি ওলাইতো ভালেই হ'ব।
অঁ শুনিছো শুনিছো এতিয়া মানে তোমাৰ সেইটো স্কুলবিলাকতো আহি আছে।
হয় নেকি
তোমাৰ মানে অঁ এতিয়া মানে কি তোমাৰ ধৰি লোৱা এতিয়া আহ ষোল্ল বছৰ ষ্টুডেন্ট মানে হ'ব ত ষোল্ল বছৰ হ'ব লাগিব তোমাৰ এতিয়া ক্লাছ নাইন আৰু টেনৰ ষ্টুডেন্ট বিলাকক মানে দি আছে অনলি গাৰ্লছ দেই
অনলি গাৰ্লছ এইটো এটা ভাল পদ ক্ষেপ বুলি মই ভাবো কাৰণ আমাৰ যিহেতু মাইকী মানুহবোৰ বা ছোৱালীয়ে হওক বা মাইকী মানুহবোৰে হওক যিয়ে নহওক, কেঞ্চাৰটো বেছি হৈছে মানে দিনত দিনে বেছি বাঢ়িব ধৰিছে হয় নে আপুনি মন কৰিছেনে? উম। উম
অহ। সেইটোৱে এতিয়া মানে তোমাৰ কি হয় আগতে মানে সেই কেন্ঞ্চাৰ বুলি কোৱা বস্তুটো মানে তোমাৰ কি হয় মানে বুলি কলে মানে আমি শুনিবলে ভয় লাগে নহয় জানো? অঁ। এতিয়া এনেকুৱা হৈছে মানে তোমাৰ সেইটো শুনি শুনি মানে তোমাৰ মানে কি হয় আমনি লগা যে ভয়ে নলগা মানে কি অ সেইটোৱে বেমাৰ তোমাৰ মানে সাধাৰণ কাঁহ এটা হলে সেইটোৱে বেমাৰ মানে
হয় হয়।
উম সেনেকুৱা হৈছে এক মিনিট ৰবাচোন হা এক মিনিট ৰবাচোন দেই এনেকে থকা লাইনত
হয় হয়।
হেল্ল'! হেল্ল'! পাপৰি বা হেল্ল'!
অ কোৱা।
অঁ ফোন আহিছিল নেকি বাৰু?
অ এই ফোন এটা আহিছিলে আক।
অ অহ
বাৰে বাৰে ফোন কৰি আছে মানে অলপ ইমাৰ্জেঞ্চি ফোন এটা আছিলে যে ত' সেইটো কাৰণে মানে উঠাব লগা হ'ল। উম কোৱা আমি
সেইয়াই আৰু।
সেই আৰু ভালে হৈছে যে ইমান ভাল এটা পদক্ষেপ লৈছে। হয় নহয়? উম। ইমান মহিলা কে ঞ্চাৰত মানে ভুক্তভোগী কিমানৰ মৃত্যু হৈছে।
মৃত্যু হৈছে সেইটোয়ে আৰু আজিকালি প্ৰায় ভাগ তোমাৰ মাইকী মানুহৰে সেইটো বেমাৰ হৈছে জানা?
হয় হয় শুনিলেই বেয়াই লাগে কিন্তু বহুতে আমাৰ সমাজত কি আছে মানে এটা অন্ধবিশ্বাস আছে যে, কেঞ্চাৰ হ'লেই যে মানে মানুহ মৰি যাব তেনেকুৱা ধৰণৰ কথা আছে, ঘিণ কৰা কিয়নো তেনেকুৱা ধৰণৰ সেইটো নহয়, বেমাৰটো হ'বই বেমাৰ হ'লে আ মানুহে কি কৰিব লাগে? বেমাৰ হলে মানে তাৰ পৰা পৰিত্ৰাণ কেনেকে পাওঁ সেই বস্তুটোহে ভাবিব লাগে। আমাৰ মানুহবোৰে আকৌ আকৌ এটা আছে যি বেজুৱাৰী, যি কি বেজ বেজ - বেজালি সেইবিলাক বেছি বিশ্বাস কৰে, কিছুমান ক্ষেত্ৰত বিশ্বাস কৰিব লাগে মই কৰিব নালাগে বুলি নকওঁ কিন্তু প্ৰথমে, দেখুৱাই ল'ব লাগে ডক্তৰক হয় নহয়? কি হৈছে বা কি নাই হোৱা তেনেকুৱা তাৰমানে মানুহ আছে মই সেইকাৰণে এইটো কথ থা কৈছো যে পিছত মানে মৰিবলগীয়া অৱস্থাও হৈছে। উম কেন্সাৰত ভুগি, বেজ বেজালি কৰি থাকোতে কৰি থাকোতে মৃত্যু হৈছে মানে উম, বে
এ ইয়াতে তোমাৰ মই দেখিছো প্ৰায় বহুত মানে মানুহৰ সেনেকুৱা মৃত্যু হৈছে দেই।
উম উম, হয় হয়, বহুত হয় তেনেকুৱা।
অ' আৰু মানে বহুতৰ মানে ভালো হৈছে এতিয়া আমাৰ ঘৰৰ ওচৰত তে এজনী দেখিলো বহুত সাহসীয়াল মানুহ হয় তাই মানে তা কেম লৈ মেলি তেওঁ এতিয়া মানে কেম লৈ থকা অৱস্থাত তোমাৰ মানে এম ই ডক্তৰে এইটো নাখাবি সেইটো নাখাবি সেনেকে মানা কৰে দেই। কিন্তু মানে সিঁহতে মানে সেইটো নাবাচে।
উম, উম।
তোমাৰ মানে এ পৰা অঁ', এমোৰৰ পৰা তাই মানে চব বস্তু খাই মেলি মানে তাই একেবাৰে মানে ডক্তৰে বোলে খা নাখাবলৈ কৈছে মই কিয় নেখাম, মোৰ বোলে দেহাটো মোৰ কেম ল'ব কাৰণেতো মোৰ দেহাটোত শক্তি লাগিব ন।
অ', তেওঁ তেওঁতো তেনেকে খাব লাগিব।
লাগিব তুমি ডক্তৰে ইটো নাখাবা বেমাৰত তোমাৰ মানে কিছুমান ডক্তৰেও মানে ইমান বস্তু মানা কৰি দিয়ে ন আৰু যদি পেচেণ্টোৱে যদি টো নেখায় সিটো নেখায় সিটো আৰু উইক হৈ যাব ন?
আৰু উইক হৈ যাব এনেও তেওঁলোকৰ চিন্তাটো বেছি হৈ আছ তে ইমান ডাঙৰ বেমাৰ এটা লাগিছে হয় নহয়? কেঞ্চাৰ বুলি ক'লে মানুহে মৰি যায় বুলিয়ে ভাবে হয় নহয়?
হয় হয়, ত' তাইকে মানে মই দে খিলো ইমান সাহসীয়াল হয় মানে এ মোৰ